হেল্ল'।
অ' কি কৰি আছা?
অ' মই এনে আছো। কি খবৰ তোমাৰ?
মোৰ ভালেই খবৰ। তোমাৰ কি খবৰ?
মোৰো ভাল।
অ', অ' তুমি বোলে মই শুনিছো তুমি বোলে গাঁৱত গৈছিলা। অ' কেতিয়া আহিলা? অ' যোৱাকালি আহিলা ন।
অ'
কে কেনেকুৱা লাগিল পিছে গাঁৱত গৈ পেলাই?
বহুত ভাল লাগিল। মোৰ গাঁৱত গৈ ভালে লাগে যিহেতু আহ বহুত বিশুদ্ধ বতাহ বায়ু পোৱা যায় সেইকাৰণে মোৰ ভাল লাগে।
অ' উম। মোৰো গাঁৱত থাকি বিৰাট ভাল লাগে কাৰণ গাঁৱৰ। ঘৰত অ চব পৰিয়ালৰ মানুহও আছে আৰু চবৰ লগত মানে বহুত দিনৰ পিছত লগ পাই পিনে বহুত মানে মনতটো ভাল লাগে আৰু তুমি এনে আহিলে। মানে চহৰত তোমাৰ এনে ইমান। ভাল নালাগে নেকি?
হেল্ল' অ' শুনা নে আৰু এবাৰ ক
অ' তোমাৰ এনে চহৰত থাকি ইমান ভাল নালাগে নেকি?
হেল্ল'।
হেল্ল'। হেল্ল'।
হেল্ল'।
অ' তুম, উম। শুনিছানে?
অ' এতিয়া শুনিছো কোৱা।
অ' তোমাৰ এনে এ চহৰত থাকি বেছি ভাল নালাগে নেকি?
মোৰ চহৰত থাকিও ভাল লাগে কিন্তু চহৰতকে গাঁৱত বেছি ভাল লাগে।
অ' নাই মই বুজিব পাৰো কাৰণ চহৰত সদায় মানে কিবা ন কিবা হৈয়ে থাকে। উম আৰু বহুত আহ ৰ'দ, গৰম। বায়ু ইমান ভাল নহয়। সেইকাৰণে চহৰতে বেছি ভাল লগাটো মানে ভাল নলগাটো উচিতে হয়।
গাঁৱৰ কোনবোৰ বস্তু তোমাৰ আটাইতকৈ বেছি ভাল লাগে?
মোৰ গাঁৱত গলে এনে চবে ভাল লাগে আহ এনে বহুত এ গছো থাকে চহৰতো তেনেকুৱা গছো পোৱা নাযায় আৰু চহৰত বহুত গৰমো হৈ থাকে গছ নোপোৱা কাৰণে কিন্তু আহ গাঁৱত গছ-গছনি তাৰ পিছত। অ' ধুনীয়া বায়ু আৰু বায়ু লেতেৰাও নহয়। মানে একদম ৰাস্তাত বহি থাকিলেও আহ গাটো বেয়া নালাগে আৰু। উম। পৰিয়ালৰ মানুহো থাকে। সেইকাৰণে আৰু বেছি ভাল লাগে আৰু। পিছে তুমি কি বেছি ভাল পোৱা? মানে তুমি। উম। এনে তুমি। তুমি সৰুৰে পৰা ক'ত বেছি আছিলা গাঁৱত আছিলা নে চহৰত আছিলা
মই সৰুৰে পৰা চহৰতে বেছি আছিলো। কিন্তু মই মাজে মাজে যাওঁ। যাওঁ যেতিয়া উৎসৱ পাৰ্বন হয় তেতিয়া যাওঁ মোৰ ভাল লাগে গাঁৱত গৈ
উম, মোৰো একে কে উম! এনে মই জন্ম চহৰতে হোৱা তাৰ পিছত উম পঢ়া আহ শুনা স্কুলীয়া জীৱন কলেজীয়া সব মোৰ চহৰতে হৈছে কিন্তু মই এনেই যেতিয়াই মানে বন্ধ পাওঁ তেতিয়াই মানে মই গাঁৱলে গুচি যাওঁ কাৰণ গাঁৱত গৈ পেলাই মানে নিজৰ ছুটিৰ দিনবোৰ আহ আহ থাকিবলৈ যিমান ভাল লাগে সিমান কতো ভাল নালাগে
অহ। পিছে চহৰৰ তুলনাত গাঁওখন একেবাৰে বেলেগ নহয়নে।
হয়তো একেবাৰে বেলেগ কাৰণ চহৰত আহ সদায় দিনৰ দিনতটো উম ঘৰ বনাই থাকে মানুহে গছ কাটিয়ে থাকে কিন্তু, গাঁৱত সেইবোৰ তেনেকুৱা নহয়। গাঁৱত আৰু মানুহে গছ ৰোৱেহে বেছিভাগ,
খোৱাৰ সময়ত গাঁৱৰ দৃশ্যবোৰ বহুত ধুনীয়া লাগে নহয় নে। চৰা চৰাই খোলা হ'ল। ঠাণ্ডা বতাহ। বহুত বেছি ভাল লাগে,
আৰু গৰমৰ দিন হওক বা ঠাণ্ডাৰ দিন হওঁক আহ ৰাতিপুৱা গাঁৱত জলদি উঠিলেহে ভাল লাগে কিন্তু চহৰত এ গৰম দিনতটো ৰাতিপুৱা উঠিবই নোৱাৰি আৰু ঠাণ্ডা দিনতো উঠিব নোৱাৰি আৰু ইমান মানে গৰম লাগে দিনৰ অ' উম। গৰম দিনত ৰাতিপুৱা ৰাতিপুৱা
কি কৈছা তুমি?
উম তাৰপিছত ত তোমাক তোমালোকৰ এনে গাঁৱত নিজৰ মানুহ আছেনে,
অ' আছে মোৰ গাঁৱত মোৰ আইতা আছে ককা আছে মোৰ দেউতাৰ ঘৰো আছে গাঁৱত তোমাৰ আছে নে নাই
মোৰো গাঁৱত মানে সকলো পৰিয়ালৰ মানুহ তাতে থাকে মোৰ খুৰা খুৰী ককা আইতা খুৰা খুৰী সহঁতৰ আহ ল'ৰা ছোৱালী হাল চব তাতে আছে আৰু ইহঁতৰ লগতে মানে উম গাঁৱত গলে দিনটো মানে কেনেকে পাৰ হৈ যায় গমেই পোৱা নাযায় কিন্তু, অ' চহৰত কিন্তু পাৰে নহয় অ' বহুত মানে আমনি লাগি থাকে, কাৰণ উম যিমান মানে গাঁওতো ভাল সিমান চহৰটো ইমানো ভাল হ'ব নোৱাৰে। কাৰণ গাঁৱত চব বস্তুয়ে পোৱা যায়, হয়। চহৰতো অলপ বেছি আগবাঢ়িছে উম বেছি বস্তু ইয়াত পোৱা যায়। কিন্তু সেই যোনটো আনন্দ আৰু যোনটো মানে এটা মানে এ শান্তি হয় সেই বস্তুতটো গাঁৱতে বেছি ভাগ পোৱা যায় হয় নে নহয়?
অ' হয় সেইটো ঠিকেই কৈছে। ছা তুমি, আৰু গাঁৱৰ খাদ্যবোৰ চহৰৰ খাদ্যতকে বেছি স্বাস্থ্যকৰ।
উম, হয়তো। তোমাক মানিছো কাৰণ এ চহৰত চব ইন্জেকচন দিয়া বস্তু কেইটা পোৱা যায় বজাৰত। কিন্তু গাঁৱত চব মানে নিজে মানুহে ঘৰতে উম হেৰি উম নিজে ঘৰতে এ চব চব্জি তবজি ঘটি অ' কৰি লয়, নিজৰ মাটিত আৰু সেয়াই সিহঁতি দিনৰ দিনটো খায়, সেইকাৰণে সিহঁতৰ স্বাস্থ্যও বহুত মানে অৱনতি নহয়, উন্নতিয়ে হয়
অ' গাঁৱৰ উৎসৱ পাৰ্বন তুমি কৰিছাঁ নে?
অ', কৰিছোঁ মই, মোৰ বিৰাটে ভাল লাগে। চহৰতকে বেছিয়ে ভাল লাগে, কাৰণ চহৰত বহুত মানে উম, ৰাস্তাটো বহুত মানে ভিৰ হৈ যায়। সেইকাৰণে মানে বিৰাট মানে, এই কষ্ট হয়। তুমি এনে কৰিছানে?
অ', মই কৰিছোঁ। মই বিহু, অ' বিহু মই, এ বিহুত যাওঁ গাঁৱত, মোৰ ভাল লাগে দেখি কেনে
উম, গাঁৱৰ বিহু অকমান বেলেগে হয়। অ, চবৰে, চবে হুঁচৰি গাব বও আহে, উম, আৰু সৰু ল'ৰা ছোৱালী নহয়, এই ডাঙৰ মানুহবোৰো যায় চবৰে ঘৰে ঘৰে হুঁচৰি গায়, তাৰ পিছত এ জোন, জোন মানে যিমান পইচা সিহঁতি পায়, সেইটোদি সিহঁতি পিকনিক কৰে, কিন্তু চহৰত সেইবোৰ বস্তু নায়েই। মানুহে বেলেগৰ ঘৰত হুঁচৰি গাবই নাযায়। নিজৰ ঘৰতেে নিজে বিহু বিহু পাতি পেলাই আহ উ আৰু একো নকৰে, আৰু এ উম সিহতি যেনেকে মানে গাঁৱত আহ সকলোৱে চবৰ ঘৰৰ পৰা মানুহ এক একজোট হৈ পেলাই ভেলাঘৰ বনাই পেলাই তাতে এ মানে বিহু উৎযাপন- পন কৰে চহৰত তেনেকুৱা বস্তু একোৱে নহয়।
অ' আৰু গাঁৱৰ মানুহ বিলাকে বহুত মানে ইজনে সিজনৰ লগত বহুত বেছি ভাল মিল থাকে, কিন্তু চহৰত সেইটো নাই। চহৰত সব নিজৰ নিজৰ বুলি মানে স্বাৰ্থপৰ হিচাপে থাকে।
হয়। তুমি উম তুমি ঠিকে কৈছা, ইয়াৰ চহৰৰ মানুহবোৰ উম ইজন সিজনৰ লগত একো কথা বৰ্তাই নাপাতে, আহ নিজৰ কামত নিজে গুচি যায় ৰাতিপুৱা উঠি পেলাই তাৰ পিছত সন্ধিয়া আহে তাৰ পিছত কোনো কাকো ফোনো নকৰে একো নকৰে নিজৰ ঘৰতে থাকে, কিন্তু গাঁৱত যিমানো সিহ'তি দিনৰ দিনটো ৰাতিপুৱা পাঁচটাৰ পৰা কাম যদিওঁ কৰে সন্ধিয়া হ'লে চবে চব বাৰ ঘৰত যাই, আহ কথা পাতে, ক'তবা ওলাই গ'লে একেলগে যাই মিলা প্ৰতিটো আছে। কিন্তু চহৰৰ মানুহবোৰৰ একো মিলাপ্ৰীতিয়ে নাই ইজন সিজনৰ লগত।
অ' কিন্তু গাঁৱত যিমানো সুবিধা আছে কিন্তু কিছুমান অসুবিধাওঁ আছে, যেনেকুৱা চিকিৎসা আহ শিক্ষা বা যাতায়াতৰ অসুবিধা এইবিলাক বহুত বেছি অসুবিধাওঁ আছে।
হয় সেইটো মই মানিছো। কোৱা?
অ' কোৱা? তথাপিও বহুত মানুহে আহ গাঁৱৰ জীৱনটো পচন্দ কৰে কাৰণ তাত মানসিক শান্তি আৰু সুস্থ পৰিৱেশ পোৱা যায়।
হয় কথাৰো তুমি একদম ঠি
অ' কোৱা?
কথাটো তুমি একদম ঠিকেই কৈছা। কাৰণ গাঁৱত অকমান অসুবিধা আছে যেনেকি গা গাঁৱত মানে ভালকে পঢ়াতো নহয়, কাৰণ ভাল স্কুল নাই কলেজ নাই আৰু উ কাৰেণ্টৰো বিৰাট দিগদাৰ হয়। গাঁৱত পঢ়িম বুলি ক'লেওঁ পঢ়িব নোৱাৰি কাৰেণ্টত কাৰণে আৰু চিকিৎসা ভাল চিকিৎসকো নাই, চিকিৎসাওঁ ভালকে হ'ব নোৱাৰে। কিন্তু উম সেইটো চাব গলেওঁ নহয় কাৰণ মানুহৰ এ মানসিকটো বহুত মানে মানসিক যোনটো মানে অ' স্বাস্থ্য আছে সেইটো মানে মানুহৰ এটা মানুহৰ কাৰণে বহুত মূল্যবান হয়।
অ' ঠিকেই কৈছা তুমি, তুমি ভৱিষ্যতে গাঁৱত থাকিব বিচাৰা নে চহৰতে থাকিবা?
এনে ক'ব গ'লে মই যদি ভাল চাকৰি এটা কৰো, পিছত মই গাঁওঁতে থাকিবলৈ বেছি বিচাৰো। কাৰণ চাকৰি এটা হ'লেতো উ পইচা আহিয়ে থাকিব বাৰু, কিন্তু গাঁৱত যদি মই থাকো চাকৰি কৰা টাইমত তেতিয়া মানে ধৰা মোৰ মানস মান মানসিক অৱস্থাওঁ ঠিক থাকিব। আৰু অহ মই সেইটোৱে বিচাৰো, মানুহৰ মানসিক স্বাস্থ্যটোৱে বেছি উন্নতি হ'ব লাগে অৱনতি হ'ব নালাগে। এনে তুমি কি কৰিবা বাৰ?
তুমি ঠিকে কৈছা, ময়ো একমত ময়ো ভৱিষ্যতে যদি থাকিব লাগে গাঁৱতে থাকিম। যিহেতু মোৰ গাঁৱত বেছি ভাল লাগে আৰু যিহেতু মানে সৰুৰ পৰা চহৰত থাকিছো, এ চহৰৰ পৰা গাঁৱলৈ গৈ থাকিলে বেছিক গাঁৱত থাকিব মন যায়। সেইকাৰণ, মাজে মাজে গাঁৱৰ আহ চহৰলৈ আহিম কিন্তু মই গাঁৱতে থাকিম ভাবিছো
তুমি ঠিকে ভাবিছা, কাৰণ অহ যিমানো তুমি অহ ঘৰলে পইচা আনি নিদিয়া কিয় চহৰত থাকিলে নিজৰ স্বাস্থ্যৰ অৱনতিটো অকমান হয়েই। কাৰণ চ চহৰৰ আহ মানে চহৰখন ইমানো মানে যিমানো অহ আগবাঢ়ি গৈছে হ'লেও চহৰটো মানে বহুত আহ ক্ষতিকাৰক হয় স্বাস্থ্যৰ কাৰণে। কিন্তু যদি গাঁৱত বেছিকে থাকিব পাৰা তেতিয়াহলে সেইটো ভাল। কাৰণ নিজৰ স্বাস্থ্যটোও চাব লাগে
আৰু গাঁৱত বহুত বেছি অ' শিশুসকলে খেলিব পাৰে যিহেতু বহুত জাগা পায় চহৰতো সেইটো নাপায়। সেইটো এটা ভাল
উম বুজিছো তোমাৰ কথা, এতিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি
দিয়া, ঠিক আছে।